হেল্ল' অ ক
কি খবৰ
এ ভালে হয়ে এ মোৰ কিবা কিবি মানে এপতো প্ৰব্লেম চলি আছিলে অ
অ মোৰো নেট বহুত শ্লো যে
মোৰ নেটৱৰ প্ৰব্লেম অলপ মানে এপটো এনেকে কিবা কিবি প্ৰব্লেম দি আছে আৰু
অ
তাৰ এ মই ইয়াতো কাম বন কৰি আছিলো কিবা কিবি মানে মায়ে এইটোকে বাচন কিবা কৰিব দিলে হেয়া কৰি আছিলো খানাটো খানা পিনা নাই হোৱা হে বনাইছে হে কিবা আজি মানে শনিবাৰ নহয় জানো
অ অ অ আজি মানে বইল খালা অ আত্ছা
তহঁতৰ
আমাৰ আমাৰ হেৰি বনাই আছিল পুৰি আৰু কিবা
পুৰি আৰু চানা এতিয়া তো পুৰি খাবি ৰাতি
জানো সেইটোৱেটো পুৰি বনাই নে ভাত বনাই এতিয়াতো কৈছে যে পুৰি বনাম বুলি
উম
এতিয়া মানে যোনে পুৰি খাব আৰু যোনে ভাত খাব ভাত আৰু
একজাম খটম নে কি
একজাম নহয় আৰু দুটা একজাম বাকী আছে এন মানে এনেকুৱা ইজি পেপাৰ আহিছিলে নহয়।
উম
উম হেৰি চাইকলজী আছে। তাৰপিছত হিষ্ট্ৰি আছে দুটা
শূন্য কেতিয়া লেখে ষোল্ল তাৰিখে
ষোল্ল তাৰিখে শেষ
উ ষোল্ল নে সোতৰ
ষোল্ল ষোল্ল
সোতৰ তাৰিখে সোতৰ তাৰিখে আকৌ ইলেভেনৰ শেষ বোলে সোতৰ তাৰিখে
অ ইলেভেনৰ চছেভেনটিন বাছ ছিক্সটিনত জানো শেষ হব নেকি ইহঁতৰ
নাজানো এই যেনে সুধিছিলো তাই কৈছে কি সোতৰ তাৰিখে শেষ হব বুলি কৈছে।
শেষ হবা আমাৰ স্কুলতে শেষ হৈ যাব।
ক্লাছ হ'ব নেকি?
অ তাৰপিছত ক্লাছ এদিন চাগে গেপ দিব মোৰ আইডিয়াত তাৰ পিছত
হ সেইকাৰণে তোৰ পৰীক্ষাতো দিলে অলপ দেৰিকে দিব নহে পৰীক্ষা দিয়া পাছত। একেবাৰে একদম পৰা এমাহ ধুনীয়া কে এনেকে এমাহ
এমাহ নিদিয়েতো পোন্ধৰ দিন বন্ধ দিব
বৰ দিগদাৰ কামোৰ অ কি প্ৰজেক্ট কৰিছ বাকী যোনবোৰ যে এইবোৰ যে দিয়ে যে প্ৰক
টিকেল আমাৰতো এতিয়া কোৱা নাই বাৰু, হেৰি তোৰ হেৰি পৰা হেৰি, জুলাইতহে ক'ব
অ এই চাগে সেইটোৱেতো এক্জাম খতম হোৱাৰ পিছত চাগে তোৰ লাহেকে কব আৰু এতিয়াহে মেইন জালাটো পাবি তই ৰ গোটেই এতিয়া তোৰ ইয়াৰ পৰা তোৰ যেনেকে তোৰ প্ৰেকটিকেল এক্জামতো হব তেতিয়ালৈকে তই প্ৰেক্টিকেলৰ সেইখিনি বনাই থাক
বনাই থাকোতে যাব, সেয়াই কৈ আছিলে এতিয়াতো হিষ্ট্ৰীয়ে আছে এটা, তাৰ পিছত আকৌ ছাইক'লজি
ছাইক'লজি তোৰ, তই কেইটা বনাবা ছাইক'লজিৰ দুটা বনাব লাগে আৰু এটা এক্স্ৰা আছে, তিনটাই ক'ব পাৰ ছাইক'লজিৰ যোনটো দিবা বনাবলৈ আছে তাৰপাছত আমি কেচ প্ৰফল এটা বনাব লাগিব কে কৰিব লাগিব হিষ্ট্ৰিটো মোটা লিখিব লাগিব পলিটিকেলৰ কৰিব লাগিব পি আইছ ই ৰ আকৌ এনেকে প্ৰক প্ৰেক্টিকেল কপি লিখিব লাগিব, প্ৰেক্টিকেল দিবও লাগিব।
প্ৰেক্টিকেল সেইটো নিজে লিখিব লাগিব না দিয়ে স্কুলৰ পৰা?
অ ন-নিজে লিখিব লাগিব তই।
মানে টপিক বোৰ দি দিব
অ টপিক বোৰে যেনেকে তোৰ দিব খো-খো, কাবাডী নে কিবা কি মানে কিবা কি বিয়া আৰু
অ
ক্ৰিকেট তোমাৰ বেছিভাগ নুসোধিলে এনেকে সোধে কি তোৰ বাই কেনেকে দিয়ে? বাই দিয়া ফৰ্মুলা কোন বা মানে ফ-ফৰ্মুলাটো কি আৰু বা তোক এনেকে সুধিলে কি তই যদি ক তই এথলেটিক কি এনেকে সুধিব মানে, কেইটা মান নৰ্মেল কুৱেশ্চন, মোকতো কুৱেশ্চন নো শুদিলে, মোক ইনেই কি খেলাই, কি নে খেলা খুলি থৈ দিছে ফৰ্মুলা চৰ্মুলাবোৰ সেয়া আৰু তেনেকে এইবোৰ মে সেইবোৰকে চাই যাবি, এই-এইবাৰহে জালাতো তই পাবিহে আৰু তই যেতিয়া এচাইনমেন্টটো দিব নহয় । তেনেকুৱা-এনেকুৱা জ্বালা পাবি নহয়।
অ-অ, অ হেৰি এক্সামটো শেষ হোৱাৰ পিছত আৰু ক্লাছো ষ্টাৰ্ট হৈ যাব আমাৰ।
নোট-চোট মেইনেইন কৰি থাকিব লাগে নে, নো
ওম নটচ, মইতো নোটছ আধা লিখো, মানে আধা তাতে ৰখি-ৰখি যায় আকৌ। আকৌ সেইটোও লিখিব আছে।
আকৌ তো এনেকুৱা দিব নহয় আগষ্টৰ কিমান তাৰিখে, কিমান তাৰিখে আকৌ দেখ খাব লাগে। থাকিব, সেইটো মাক্স ন সেইটো জ্বলাব আকৌ তে তেতিয়া মানে আধা কে কৰি থলেও হৈ যাব তাৰপিছটো অলপ-অলপ পঢ়িও থাকিব লাগিব নিজৰ নোছ বনাই থাকিব লাগিব, প্ৰজেক্ট কৰি থাকিব লাগিব।
অ' প্ৰজেক্টটো হেৰি কৈছে হিষ্ট্ৰী দহ তাৰিখে আগে-আগে বোলে জমা দিব লাগিব নহলে বোলে মাৰ্কচ কাটি দিম।
অ' দহ তাৰিখ দিয়া অ' দহ দহ তাৰিখ মই সেইটো পাহৰি গৈছো এক তাৰিখ দিয়ে নে দহ তাৰিখ দিয়ে মই পাহৰি গৈছো, দহ তাৰিখ দিয়ে সদায় মানে প্ৰতি বছৰ দহ তাৰিখে দিযে।
কিমান ষ্টুডেন্টো ঘুৰিবলৈ যায় না। ঘূৰি পকি আহিব আৰু আগ' আগষ্টৰ পাঁচ ছয় তাৰিখৰ পৰা। ম ঘূৰি চাও এবাৰ কৰ'বাত যাও নেকি ঘুৰিবলৈ, মনতো গৈ আছে কিন্তু আকৌ সময় নিমিলিব যে আকৌ প্ৰজেক্ট-চজেক্ট বনাবলৈ হ'ব যে।
উম, এইটোয়ে চাই ল কি হয় কি নহয়। আকৌ অ শুনচোন তহঁতক কোনোবাই কৈছে নেকি কি মই কিবা টিউচন-চিউচন কৰিছো বুলি, এই কোনোবা এজনে কৈছে মই বোলে এনেকে মই আৰু কোনোবা কেইজনমান টিউচন
অ' চাইকলজিৰ টিউচন কোনোবাই কৈ ছিলো নামটো মানে মোৰ কোনে কৈছিলে বা উ, মেমে' কৈছিলে মেমে কৈছিলে নেকি?
নাই,
হেৰি, তোৰ কি কয় দেৱিকাই লৈছিলে, অংকিতাই-অংকিতাইতো বাৰু লৈছিলে এতিয়া তহঁতি জানো লৈছিলি নে, নাই লোৱা।
নাই-নাই আমিতো লোৱা নাই, বাট তই নামবোৰ মেনচন কৰিব নালাগিছিল।
উম ' সেইটোৱেইতো। জানো মেমে' মেনচন কৰিছে নে? কোনে মেনচন কৰিছে? জানো মইও পাহৰিলো। অ'
সেইদিনাখন এজনিয়ে সুধিছিল সেইকাৰনে মই এজন-এজনীকৈ
অ' মই ভাবিছো চাইকলজিৰ টিউচন লওঁ নেকি?
না মইটো একো টিউচন চিউচন লোৱা নাই এনে এনে যে কৈ থাকে বুলু আৰে, টিউচনে ‌লোৱা নাই কাৰো।
অ।
আমি মানে মেমৰ, অ লগত, কৰিছিলো কি মানে যেতিয়া আমাৰ কোৰ্চ চৰ্চ মানে কম্লিট হয় অ কোৰ্চ চৰ্চ কমপ্লিট চাৰিদিন নে? পাছ। কোৰ্চ কমপ্লিট হোৱাৰ পিছত যেতিয়া স্কুল বন্ধ হৈছে, তাৰ পিছতহে,
আচ্ছা।
পাঁচদিন বা এসপ্তাহ অনুষ্ঠান চাৰি পাঁচ দিন কৰাটো কি, টিউচন বুলি
উম জানো এতিয়া কোনে নাম ওলাইছিলে মযো পাহৰি গলো অ।
মানে এনেই এ এনেই এনেই মই যে টিউচন এই মই এটা‌‌ চাবজেকৰ
উ পলিটিকেলৰ হেৰিয়ে ক'লে নেকি মোৰ আইদিয়া এই পলিটিকেল পঢ়াই যে
অ নাই এনে কিবা ত
উম সি কৈ আছে। আমাক গাইড দি আছিলে পাৰ্চনেলি বোলে যোনে বোলে ভাবিছে যে মই বোলে। পঢ়িব নোৱাৰো বোলে হা আমাক জ্ঞান দিছে মানে চবকে ক'লে মানে যোনে ভাবিছ যে মই নোৱাৰো বুলি একো হেৰি মানে কৰিব নোৱাৰো ভাবি আছো ভয় লাগি আছে ফেল মাৰিম বা কিবা হৈ আছো তহতি বোলে আমাক বোলে পাৰ্চনেলি গাইড ল'ব পাৰ বোলে। পাৰ্চনেলি টিউচন ল'ব পাৰ মই মানে ইনে সুধি চালো এতিয়া কোনো ওলাই নাই মই অকলে গৈ কি কৰিম আৰু
এ নিজে পঢ় মই এটা কথাই কয় নিজে পঢ়াতয়ে ভাল না না তোৰ তাতে স্কুল যা আ কষ্ট তাৰ পিছত তই নিজেই পঢ়িবলে নাপাবি এইফালে তোৰ‌ এচাইনমেণ্ট থাকে।
এচাইমেনট থাকিব মই এতিয়া বুজি পাইছো এইটো টো ক্লাচ টেনত টো কিমান তিনিটা টিউচন লৈছিলো ইনে ইনে নিজে যেতিয়া নপঢ়ো তেতিয়ালৈকে কেনেকে হ'ব নিজেতো প্ৰেক্টিচটো কৰিব লাগিব
সেই দে আৰু টেইনত তেনেকুৱা প্ৰেক্টিকেল বুলিও একো নাছিলে ন আমাৰ কিন্তু এইবাৰো এতিয়া প্ৰেকটিকেল দিয়া এতিয়া প্ৰেকটিকেলটো যে দিব যে তাৰপিছতহে তোৰ লাগিব কেনেকা মানে কেনেকুৱা লাগিব কৈছিনা ইফালে তো আকৌ আমাৰ এইবোৰ কি কয় ষ্টেট বৰ্ড বোৰে আম আকৌ প্ৰে নধৰে ভাৱে কি আমাক এনেই দি দিয়ে আৰে আমি গোটেই বছৰটো প্ৰেক্টিকেল মাস্কৰ ওপৰত কাৰণে ডিপেন্দ হৈ থাকো প্ৰেক্টিকেল মাস্কত আমি কিমান লিখো কিমানে একজাম দিও খিনি বনাওঁ চনাওঁ কিমান পইচা খৰচ
তাত যে শুধে শুধে যে সেইটো তাত যদি হেৰি এক্সটাৰনেল যে আহে যে তাত যদি এটাও কুৱেচন যদি ক'বোৱাৰাৰে এনাৰ তেতিয়া কি জিৰ' মাৰ্ক
নাই জিৰ নিদিয়ে তোৰ জিৰ নিদিয়ে যদি তোৰ বিশ মাৰ্কৰ পোন্ধৰ মাৰ্ক ওপৰতে দিব হা আৰু কম দিল মান বাৰ বা তেৰ দিব মানে ভাল বা পোৱালী বোৰক চিলেক্ট কৰি দিয়ে আৰু মানে মানে এনেকে মানে কিু মানে কথা পাতে হ'ব যদি কেতিয়াবা এক মাৰ্কচত বা দুই মাৰ্কছত যে এক্সটাৰনেলত কথা পাতিব হ'ব দিয় কিবা এটা কৰি পেলাই আৰু বঢ়াই দিয়ক তেনেকে মিলাই জলাই দিয়ে আৰু মানে এটা ধৰ কি তোৰ টা পোৱালিৰ ভিতৰত তোৰ দহটা বা বাৰটাক দিব ফুল মাৰ্ক
অঁ অঁ
চাবজেক্টো আহিছে আৰু
চাবজেক্ আহিছে উম, মই মানে ভাবি আছিলো নাই হেৰি কোনেতটো কৈছিলে হা মোক যে তহঁতৰ বেটচৰ নে কাৰ বেটচৰ আছিল মই পাহৰি গলো। হয় মানে এটাও বোলে এ এনচাৰ দিব পৰা নাছিলে বোলে তেতিয়া তাক কি জানো মানে কমাই দিলেক
নাই আনচটোতো তই ভালকে দিব লাগিবই মানে। যে নিজৰ নাজানিলেও অ এনেকে মানে আই হেভ ন আইদিয়া বা ভাল মে কথা বতৰা নিজকে ৰিপ্ৰেজেন্টটো বত ভালকে কৰিব লাগিব আকৌ বৰ ব এইটো নবহিলে নহ'ব না
সেইটো উ প্ৰজেক্টৰ প্ৰজেক্টৰ ওপৰত হে প্ৰজেক্টৰ ওপৰতে সোধে কোৱেচনবোৰ বাহিৰৰ পৰা
অ নাই নুহুধেও দে বাহিৰা প্ৰজেক্টৰ ওপৰতে পঢ়িলেই হ'ল অকল তই পি এইচ ই ৰ অকল মানে বুকৰ ফৰ্মুলা চৰ্মুলা অলপ মনত ৰাখিবি আৰু
অ এনে কি কি হেৰি এইটোৰ জিঅগ্ৰাফিৰ কি কি দিয়ে মানে
কবলৈ গলে বহুত ইজি আছে জান য জিঅগ্ৰাফীৰ তাৰ এতিয়া বৰ্ডছ দিব এটা পেপাৰ ত গম পাবি বস্তুৰ জিঅ'গ্ৰাফিত তোৰ দছ মাৰ্ক্সৰ মেপে আহে।
মেপ আহে দছ মাৰ্ক্স
অ মানে পাঁচ পাঁচ কে দুটা মাৰ্ক্স আহে যে মানে এটা ৱৰ্ল্ড মেপ এটা আমাৰ ইণ্ডিয়াৰ মেপ, ত পাঁচ পাঁচকেতো দছ মাৰ্ক, হৈ গ'ল, তাৰ পিছত, তোৰ কেচ বেচ, আহিব কেচ বেচ টো চাৰি মাৰ্ক্সৰ তিনিটা এনেকে আহে, এম চি কিউ তোৰ আহিব এম চি কিউ চাগে, টোৱেন। টি ওৱান এটা নে, এইট এনেকে কিবা এটা আহে। ত সেইবোৰতে মাৰ্ক্স বহু উ- উঠি যায় সেইটো কাৰণে ভালকে পঢ়িলে মানে তাতে মাৰ্ক্স উঠাব পাৰে।
তাতে মাৰ্ক্স উঠাব পাৰে।
মানে মইতো নাইনটি ওৱান ধৰি থৈছিলো। কিন্তু তাত মোৰ কিমান, তিনি মাৰ্ক্স কমি গ'ল আৰু,
অ এম চি কিও কৰবাত চাগে,
নাই এম চি, কীউ ন এম চি কিউ কেইটা দিয়ে ৰ মনত পৰিল ৰ এম চি কিউ ছিক্সটিনটা দিয়ে আৰু তাৰ পৰা মোৰ কি এটা ৰ অ চৰি চৰি ছেভেনটিনটা দিয়ে এম চি কিউ ত- বা মোৰ ফৰ্টিনটা ৰাইট হৈছিলে।
আচ্ছা।
তিনিটা ৰং আছে বাকী। টো কোৱেচন আনচৰ সৰু সৰু মিছটেকত কাটি, তিল চাগে,
অ অ তেনেকুৱাও কাটিব পাৰে,
উম তেনেকুৱে হৈ হৈছে চাগে কিবা কিবি, আৰু-
ঠিকেই আছে।
ঠিক আছে।
অঁ ঠিক আছে অ ভাত অ ঠিক আছে দে হ'ব উম,